হেল্ল'।
হেল্ল'।
হেল্ল'।
তোমাৰ ফালে নেটৱৰ্ক নাই নেকি? মাতটো অহা নাই।
অ', কোৱা, অলপ প্ৰব্লেম আছে অ', কোৱা, হেল্ল'।
অহ, ' কি কৰি আছা?
এই আছো বহি?
অ', ভাত খালা?
ভাত খালো খালো মানে বনাই আছে লগৰটোৱে খাম এতিয়া আৰু।
অঁ', তোমাৰ ঘৰ ক'তনো?
আমাৰ ই এইয়া ইয়াতে।
ইয়াতেই মানে, অ', গোৱালপাৰা অ'। তুমি কি কৰি আছা এতিয়া এনেই?
এনেই আছো এইবিলাক ক্লাছ কলেজ ষ্টুডেণ্ট
অ'। বাকী এতিয়া কলেজো বন্ধ চাগৈ ন, গৰম বন্ধ দিছে আৰু?
অ', গৰম এতিয়া আগষ্টৰ পৰা খুলিব এনে কলেজ আমাক।
কলেজৰ বাহৰে তুমি কিবা ইনাম চিনকাম কৰা নেকি চাইড ইনকাম কিবা?
নাই নাই নাই।
উা
কি বুলি কয় বাকী ট্ৰেভেলিং চেবিলিং কৰা নে নকৰা?
অ', ট্ৰেভেলিং কৰো মই। ট্ৰেভেলিং আকৌ মই বিজনেছ বিজনেছ এটাও কৰিম ভাবি আছো ট্ৰেভেলিংটো গৈয়ে থাকো য'তে ত'তে। ভালুকপুং টিপি এইফালে প্ৰায় ভাগ গৈয়ে থাকো।
এইবাৰ আকৌ টাৱাং যোৱা কথা চলি আছে অহা মাহত।
বাকী খবৰ খাটি ভালেই?
অ', ভালেই। তুমি যোৱা যদি ওলাবা টাৱাংলৈ কিবা কৈ মানে পাৰ্টনাৰশ্বিপ এটা লাগে। অকলে মানে ভাল নালাগে না, মানে ফটো চটো উঠোৱা ভিডিঅ' বনোৱা এনেকুৱাত লাগে যে পাটনাৰ এটা।
এনে কিহত গৈছিলা বাৰু বাইকত গৈছিল নে গাড়ীত গৈছিলা?
অ', ক'ত হেৰি টাৱঙত?
বাইকত।
বাইকত নেকি?
উম, নিজৰ গাড়ী হলে ভাল আৰু তোমাৰ ধৰা এতিয়া ৰখি ৰখি তুমি জেগা চাই চাই যাব পাৰা, লাইন গাড়ীত আৰু কত তেনেকে পাৰিবা।
লে লাইন গাড়ীত যাব নালাগে বাৰু, পৰিলে মানে পাৰ্ছনেল গাড়ীত যাব লাগে হয়নে?
পাৰ্চনেল যাব লাগে অ', সেইটোৱেইটো।
ভাত খালা?
ভাত মই খোৱা নাই এ মই কাম এ কাম এটাত গৈছিলো মানে আহি এতিয়া অলপ বহিছো আৰু।
অ'।
অ', ঠিকেই কিবা কয় বিজনেচ কৰিবা নেকি তুমি?
বিজনেছ?
অ'।
অ', পাৰি পাৰি পাৰি।
খুলিম বুলি ভাবিছিলোঁ মুৰ্গীৰ ফাৰ্ম।
ব্ৰইলাৰ নে নে হেৰি হেৰি খুলিবা লোকেল মুৰ্গী? নাই লোকেল মুৰ্গী তুমি আৰু এটা কাম কৰিব পাৰা কিন্তু ভাল কাম দেই এইটো সুণালীম মুৰ্গী কয় যে
হা?
হেল্ল'?
অ' সোণালী অ' সোণালী, অ', অ'।
সেইটো বস্তু মানে ভাল অকণ কৰিলে, মানে সেইটো মা লোকেল মুৰ্গী
মানে থলে দুটাও থ'ব পাৰি ধৰা এক চাইডে এইটো এক চাইডে এইটো।
অ' হয় বাৰু কিন্তু যোনটো মানে সোণালী মুৰ্গী যে। যোনটো মানে সোণালী বুলি মই কৈছোঁ যে
অ', অ'।
সেইটো মানে পু একদমান লোকেল মুৰ্গী বুজিছা?
অ'। এ, এক কাম কৰো দুটাই দুইটাই মিলাও পইচা অলপ ইনভেষ্ট কৰিব লাগিব ত' মিলাই ধৰি লোৱা লোকেল মুৰ্গী দহজনী আৰু সোণালী মুৰ্গী দহজনী আনি ল'ম। প্ৰথম।
হয়। বিজনেছ কৰিলে তোমাৰনে অক হয় বিজনেছ কৰিলে অকণটো লাভ তাত হেৰি থাকিব হয়নে? অকন ইনভেষ্ট কৰিব লাগিবই। বস্তু লাগিব
উম, আৰু জোৰ পৰিব তাৰপিছত আৰু আমি বেলেগ অ'। যেতিয়া ধৰি লোৱা আমাৰ ই বিজনেছ টো ভাল হ'ব প্ৰফিট হ'ব ত' আকৌ সেইটো পইচাই আকৌ বেলেগ এটা বিজনেছত লগাব পাৰিম।
মানে চাইড বিজনেছ এটা থাকিব লাগে। আৰু এটা বিজনেছ আছে কৰিবা নেকি?
অ' কোৱা?
এইটো যে কি নাম কই এইটো এই যে আমাৰ যে হেৰি বনাই যে ধৰা তোমাৰ হাৰ্ফিক।
হাৰ্পিক?
আৰু আৰু এইটো হে হেণ্ড চেনিটাইজাৰ।
অ', অ'।
অ' এইবোৰ তুমি জানা মানে তাৰ বিষয়ৰ ওপৰত? এইবিলাক মানে কেনেকে বনাই, এইবিলাক কৰিছা ন'? অ'টো। এজন পাৰ্টনাৰশ্বিপ থাকিলে পাৰি কাৰণ এতিয়া তাৰ বিষয় লৈ মোৰ অলপ মানে ইমান এটা নলেজ নাই ত' তোমাৰপৰা সেইবিলাক শিকিলে হ'ব। তুমি থাকিলে তুম তোমাৰ লগত মিলি ধৰিলে কৰি ল'ব পাৰি আৰু সেইটো তেনেকুৱা।
উম। ধৰক এতিয়া আপোনাৰ তাতো তাতো আপোনাৰ কেনেকুৱা ইনভেষ্ট কৰিব লাগিব?
উম, উম, এজনে সাত হাজাৰ মান নেকি নে দুজনে মিলাই?
নাই এজনে মানে ধৰক আপুনি মিলাই এতিয়াটো পাৰ্টনাৰ চিপত কৰোঁ ন' বস্তুটো।
উম, উম।
লগত মিলাব লাগিবস্তু হয় নাই?
অ' মিলাবতো লাগিব। নহয় মানে সেইটোয়ে সুধিছো যদি সাত হাজাৰ হয় তেনে তুমি তুমি পঁয়ত্ৰিশ, মই পঁয়ত্ৰিশ দিব লাগিব আৰু। তেনেকুৱা, উম।
ধৰক আপুনি এতিয়া বস্তুটো বনালে, বনাই কৰি আপোনাৰ এতিয়া চেল কৰিব লাগিব হয় নাই? হেল্ল' শুনি আছনে? বস্তুটো মানে বস্তুতটো বনালে বনাই আপুনি মে হেৰি কৰিব লাগিব এইটো কি নাম কয়, চেল কৰিব লাগিব। চেল কৰিবলৈ এতিয়া আপোনাক এতিয়া আপোনাক কি লাগিব প্ৰথমতে, পাছ কাষ্টমাৰ হয়নে? কাষ্টমাৰ ল'বৰ কাৰণে আপুনি যাক ধ-ধৰক আপুনি এতিয়া দোকান যোনবিলাক গেলামাল দোকান ধৰক হোলচেল দোকান।
অ' তেনেকেতো দোকানবিলাক মোৰ মোৰ আণ্ডাৰত আছে কেইখনমান দোকান, ডাঙৰ ডাঙৰ দোকানেই ধৰি লোৱা। তাত বহুত মানুহ হয়, আকৌ সিহঁতে মানে বেলেগত চাপ্লাই দিয়ে মাল। ত' সেই দোকান কেইখনে আকৌ বেলেগকো চাপ্লাই দিব পাৰিব।
হুম, হুম।
তেনেকে মানে আমাৰ ব্ৰিজনেচটো বাঢ়ি যাব না।
হয় বাঢ়ি যাব।
অ'
তাত মানে আপোনাৰ যোনটো মে এ ষ্টিকাৰ বনাব লাগিব হয় নে। আপুনি ধৰক তাত ধৰক আপুনি বস্তু ধৰক ষাঠি, সত্ৰৰ নম্ব নাইটিনাইন মান থাকিব চাগৈ দেই বস্ত তাত মানে বদল দুটা ৰুম। তাত নাইটিনাইন থাকিব আপুনি হ'লচেল আপোনাৰ ষাঠি টকা পঞ্চছ টকা। তেনেকুৱাত আপুনি চেল কৰিল আপোনাৰ কিব লাভ থাকিব।
অ' প্ৰফিত থাকিব আৰু উম।
পাৰিব মানে মই এইটো মাজতে কৰিছিলোঁ।
অ'
অলপ লাগে এতিয়া ভাল দিজাই আৰু
অ' এনেই তোমাৰ নামটোনো কি?
মোৰ নামটোচঞ্জয় কোচ।
চঞ্জয়ে ঘোচ অ'
তোমাৰ তোৰ কৰ।
মোৰটো ৰাহুল দাস
বাকী তাক তুমি অ' ভালে ভালে।
অ' উম, ভালে চবৰে। আৰু এতিয়া কলেজ কমপ্লিট কৰি কি কৰিম বুলি ভাবি আছা ব্ৰিজনেচ
হয়, এতিয়া মোৰ বিহুৰ কাপোৰ হয় ব্ৰিজনেচো কৰিব লাগিব ডিগ্ৰী টো এতিয়া আমাৰ আছে এতিয়াও আমাৰ ডিগ্ৰীৰ আছে, এতিয়াও বহুত দিন আছে কৰিব কাৰণে।
অ' বহুত দিন আছে নেকি।
হেল্ল'
অ' অ' শুনি আছো।
ডিগ্ৰ্যএতিয়াও আৰু কৰিম বুলি কৰিব বহুত টাইম আছে এতিয়া মোৰ বহুত। আজিকালি যদি তাৰপিছত পিছত এতিয়া আকৌ আগতে বোলে
হা আগতে ছিক্স চেমলৈকে আছিলে। এতিয়া এইট চেম হৈ গ'ল অ' তাকে টো আৰু এতিয়াতো চাবজেক্টবিলাকো বঢ়াই দিছে।
আগৌ গৰম মানুহ এইবাৰ ইণ্টাৰ্ণশ্বিপ দিছে।
হয়, হয়, দিছে।
তেনেকুৱা মানে বহুত মানে হেৰি হৈছে আৰু।
ন আপুনি ক'ৰ কলেজত পঢ়িব নো
মই।
হয়।
মই এই হেৰিত তোমাৰ এইটো কি ইচ বি জামুগুৰি যোনকেইটা আছে যে কুচুমতলাৰ ওচৰত সেইখনত
গান টো শুনিছিলি।
অ' তুমি কোনখনত পঢ়া, উম।
আমাৰতো ঘৰৰতো গোৱালপাৰা হয় ন আমি ইয়াত তেজপুৰ যাম যাম মান তেজপুৰ
অ' তেজপুৰত তেজপুৰ কলেজত অ' মানে তেজপুৰ কলেজত তুমি থাকা আৰু মানে পি জি ত অ'
উম। বাকী ঘৰত কোন কোন আছে?
হা?
কোন কোন আছে বাৰু এতিয়া ঘৰত? বৰ্তমান এতিয়া বৰ্তমান কোন কোন আছে বাৰু? হয় নেকি?
ঘৰত আমি চব মানে একেলগে খুৰা বৰ্তা আকৌ আমি চব মানে মিলি থাকো একে এখনেই ঘৰ মানে জইণ্ট ফেমিলি।
হয়।
উম, তোমালোকৰ?
একেই চেম।
অহ,
এতি কেতিয়া কৰিম বুলি ভাবিছা বাৰু?
ট্ৰেভেলিং মই এইটো মাহৰ লাষ্টত যাম বুলি ভাবি আছোঁ এটা তাৰপিছত আকৌ অহা মাহত আছে দুটামান। এই নাগ মন্দিৰৰ ফালেও যাম বুলি ভাবিছোঁ। মানে ত অ, এতিয়াতো ভাল নাই এতিয়া হেৰিবলাক,
ইয়াতো এতিয়া অসমতো পুৰা গৰম হৈছে ছাগে ন?
গোটেই গৰম। এতিয়া মানে যত ধাৰণা চাৰা গছ গছনি পাহাৰ সেইবিলাকত মানে ভাল লাগিবতিয়াকৈ আৰু। জেগাবিলাক।
হয় হয়। বাকী আৰু আৰু কোৱা।
হা?
আৰু কোৱা কৈছোঁ।
অ, আৰু আহিবা কেতিয়াবাই অ যদি ট্ৰেভেলিং কৰাটো কন্টেক্ এতিয়া কনটেক আছে আৰু ধৰা যোনদিনাখন যাম সেইদিনাখন মই কণ্টেক্ট কৰিম তুমিও আহিবা এইফালৰ পৰা আমিও যাম এইফালৰ পৰা।
অ, তেনেকুৱাই আৰু।
হম, আৰু কোৱা মান এইটো কিাম এতিয়া তোমতটো এতিয়া, কৰিছা ন তুমি।
অ, মোৰ ডিগ্ৰী খতম হব আৰু।
নেকি আৰু?
উম, খটমেই আৰু। উম, হ'লই বুলিয়ে ভাবা আৰু এতিয়া আৰু।
এতিয়া বেছি দিন নাই আৰু হয়নে এতিয়া আৰু ছমাহ ধৰে আৰু। হয় নে কলেজ?
উম,
বাকী বিজনেছ কথা আহিবা।
হা? বিজনেছ?
হয়,
অ', বিজনেছতে ধৰিম বুলি ভাবিছোঁ আৰু।
অ মান অক সেইটো বস্তু
মানে ধৰি লোৱা এইফালে ডিগ্ৰী টো কমপ্লিট কৰি ফালে মাষ্টাৰ ডিগ্ৰীও কৰি থাকিম আকৌ এইফালে বিজনেচতো লাগিম তেতিয়া ধৰি লোৱা ইফালে ইনভেষ্ট কৰা পইচাটো প্ৰফিট হোৱাটো সেইফালে পঢ়াত দিব পাৰিম।
হয়, হয়, ঠিক আছে বাৰু হ'ব ন?
অ, হ'ব দিয়া ঠিক আছে অ,